হেল্ল', অ, শুনিছা ন, অ কি কৰিছা তুমি পিছে।
অহ মই এনেই আছোঁ আৰু এই একজাম চেকজাম শেষ হ'ল।
অ, আচ্ছা, আচ্ছা, পিছে কবাত মানে এইকেইদিনটো বন্ধ কব গ'লে। আহ। হা, হা পিছে ক'ব গ'লে ক'ৰবাত মানে ওলাই চোলাই গ'লা নে এইকেইদিন বন্ধত ক'ব গ'লে।
অহ। অলপমান ওলাই চলাই গলো কিন্তু আৰু সেইয়া আৰু ঘৰতে থাকা হৈছে এতিয়া। অকমান।
ইয়াৰ বুজিছো বুজিছো পিছে। মোৰ ক'ব গ'লে সেনেকুৱা আৰু মানে ক'ব গ'লে মানে। মই ঘৰত মানে আছোঁ নাইকিয়া নোহোৱা নহয় কাৰণ মানে তথাপিও মানে ওলাই যাব লগীয়া হয় তোমাৰ মোৰ প্ৰেক্টিচ থাকেটো। চ আৰু কিবাকিবি মানে ঘৰুৱা অলপ। সৰু সুৰা কামত যাব লাগে দেন মাজে মাজে লাইক পাপাৰ লগত কিবা কিবি অলপমান কামত যাব লাগে। দেন মানে তোমাৰ মাজতে ফেমিলিৰ লগত আমি মন্দিৰত গ'লো এটা জেগাত।
উম, উম।
দেন মই ৰিচেণ্টলি তোমাৰ এটা কি কয় বাহিৰত গ'লোঁ কি কয় ছ'। ইষ্টেতৰ বাহিৰত গ'লো আ একচোৱেলি আমাৰ মানে আমাৰ কাৰাটৰ পৰা মানে এটা কেম্প আছিলে ইণ্টাৰনেচনেল কেম্প এটা আছিলে। চ' তাতে গৈ কেনে আহিলো তেনেকুৱা আৰু কব গলে তেনেকে আৰু মানে। ঘূৰা ফুৰাও কৰি আছো কাম বিলাকো কৰি আছো আৰু মানে যোনবিলাক ডেইলি বেচিছত কাম থাকে। তেনেকুৱা। অ পিছে আহ তোমাৰ কোৱা পিছে কি কৰি আছে এইকেইদিন মানে ঘৰত থাকি কেনে মানে? ক'ব গ'লে এনেই আছা নে লাইক কিবা কিবি মুভিজ এন অল চাই আছা গেম চেম কিবা সেনেকা
অহ এই মানে আজিকালি অকণমান। আগত আগতে বেছি খেলিছিলো আজিকালি অকমান মানে অনলাইন গেম। খেলা ষ্টাৰ্ট কৰিছিলো আগৰ আগতে। এতিয়া মানে অকমান কমাইছো মই বস্তু একচেলি। তা মানে ডিচএডভানটেজ বোৰ অকমান এতিয়া লাহে লাহে গম পোৱা হৈছো।
হা বুজিছোঁ এ মই বহুত খেলিছিলো এইয়া এটা এডিকচন হৈ যায় কিন্তু খেলি ভাল লাগে যে লাইক ক'ব গ'লে অলপমান মানে টিম ৱৰ্কটো আহে আৰু লগৰ বিলাকৰ লগত মানে মানুহৰ লগত কনেকশ্যনটো বাঢ়ে আৰু অলপ মানে সেনেকুৱা হয় আৰু এয়া পিছে তুমি এতিয়া খেলানে নাই গেম চেম
এতিয়া অলপমান কমাইছো আৰু আগতে অলপমান বেছিকে খেলিছিলো আৰু এই কভিডৰ সময়ত অকমান মানে বেছি হেৰি হৈ গৈছিল হে অনলাইন গেমৰ এটা এডিকশ্যন ধৰণৰ হৈ গৈছিলে আৰু তেতিয়া
আচ্ছা আচ্ছা
তাৰপিছত অকমান কমালো যিহেতুকে লাইফ বিজি হৈ গ'ল আকৌ চব নৰ্মেল হৈ গ'ল ন সেই তেতিয়া আৰু বাট তেতিয়া ভাল আছিলে যে মানে মানুহৰ লগত বহুত কানেক্ট কৰিব পাৰিছিলো তেতিয়া বেলেগ বেলেগ মানুহৰ লগত আহ খেলা বা এটা চচিয়েলাইজ কৰিব পাৰিছিলো তেতিয়া
অ অ বুজিছো বুজিছো সেইটো আৰু মানে অনলাইন গেমটো সেইটো একচুয়েলী ক'ব গ'লে অনলাইন গেমটো মানে ক'ব গ'লে গেম যেন এইবিলাক খেলাত টো ভাল হয় ক'ব গ'লে মোৰ মতে ঠিক আছে ভাল হয় ক'ব গলে কাৰণ তোমাৰ অনলাইন গেম খেলিলে এতিয়া তোমাৰ কব গ'লে এতিয়া তুমি বাহিৰৰ ক'ব গ'লে মানুহবিলাক লগ পাবা তোমাৰ মানে ক'ব গ'লে তুমি জানিবা ক'ব গ'লে মানে গেমৰ থ্ৰু দি বেলেগ মানুহৰ লগত মানে নে লাইক মানে নিজৰ মানে যোনখিনি জ্ঞান হয় সেইখিনি এক্সপ্ৰেছ কৰিব পাৰিবা ন, য তুম লগত কথা পাতি কিনে এটা মানে মিউনিকেশ্যন স্কিল এটাও ডেভেলপ কৰিব পাৰিবা যে কাৰ লগত কেনেকে কথা পাতিব লাগে।
উম।
ত' মানে ক'ব গ'লে অনলাইন গেম কিবা তুমি একদম লাইক মানে আ মানে ৱৰ্কৰ পৰা কাম চামৰ পৰা একদম মানে ষ্ট্ৰেচত আছা আৰু অলপমান গেম চেম খেলিলা অলপমান টাইমৰ কাৰণেহে অঁ মোদ টো লাইদ হ'ল তাৰপিছত আৰু এক্সাইটিঙো লাগে ন গেম চেম খেলিলে অনলাইন গেম
অ কাৰণ বহুত বহুত বেলেগ বেলেগ গেম আছ আছে ন নিউ নিউ গেমছ ওলাই আজিকালি আৰু টেকন'লজিৰ লগত মানে কি কয় কানেক্ট কৰিব পৰা যায় আমি পতককে ধৰা টেকন'লজি আজিকালি বহুত এদভান্স হৈ গৈছে ন? সেইটো কাৰণে আমি উম। আমি সেনেকে আৰু অকমান শিকিব পাৰোঁ টেকন'লজিবোৰ।
অঁ সেইটো হয়। এ টেকন'লজি মানে ক'ব গ'লে এতিয়া বাঢ়ি বাঢ়ি মানে আগবাঢ়ি আগবাঢ়ি গৈ আছে। যে এতিয়া আমি যিহেতু মানুহ বিলাকেও এতিয়া আগবাঢ়ি আগবাঢ়ি যাব লাগিব আৰু, সেইটোৰ লগত। হয়নে নহয়? কাৰণ সেইটোৰ লগত আগবাঢ়ি আগবাঢ়ি গ'লেহে হ'ব। যদি আমিও যদি এটা জাগাত আটকি থাকো কেনেকে হ'ব নো।
অ পিছ পৰি যোৱা যায় ন সেনেকে উম উম।
ক'ব গ'লে আমাৰ আৰু আমাৰ ককা আইতাৰ মাজত কি ডিফেৰেঞ্চ থাকি যাব। সেইটোৱে আৰু আমাৰ টাইমত যোনখিনি বস্তু আহিছিল যদি সেইখিনি বস্তু আমি মানে শিকিব নোৱাৰোঁ বা ইনজয় কৰিব নোৱাৰোঁ বা সেই তাৰেদি আমি ক'ব গ'লে একো শিকিব নোৱাৰোঁ তেতিয়া হ'লে মানে, মানে আমাৰ আৰু আমাৰ ককা - আইতাৰ মাজত একো পাৰ্থক্য নাথাকিব ন।
অঁ একদম তাকে তাকে।
উম, মানে অনলাইন গেম চেম ক'ব গ'লে ক'ব গ'লে খেলিলে মানে তোমাৰ চোৱা এতিয়া কিবা এটা গেম খেলিলে তোমাৰ মানে থিংকিং মানে কি কয় পাৱাৰটোও আহে বাৰু নোকোৱা নহয়। যিমান যি হ'লেও মানে তোমাৰ আ থিংকিং পাৱাৰ টো আহে মানে তোমাৰ ষ্ট্ৰেটেজিক থিংকিং কৰিব পাৰা মানে ছ'লিউচন ওলাব পাৰা আৰু পুতুক পুতুককে আৰু সেনেকুৱা হয় ছ'লিউচন ছ'লিউচন ওলাব পাৰা আৰু টিম ৱৰ্ক কো আহে ক'ব গ'লে তোমাৰ লগৰ চগৰ লগত যদি খেলা। হয় নহয়? কাৰণ আজিকালি চোৱা কাৰো লগত ইমান টাইম চাইম নাই। চবে ক'ব গ'লে নিজৰ কামক লৈ ব্যস্ত ক'ব গ'লে, চ' এতিয়া অনলাইন গেমে এটা এনেকা এটা মানে ক'ব গ'লে সেও দিয়ে এটা প্লেটফৰ্ম আহে যে যেনেকে তুমি চব মিলি চবে মানে তোমাৰ ফ্ৰেইণ্ডছ বিলাক মিলিকেনে খেলিব পাৰা এটা টাইম কোৱালিটী টাইম এটা ইচপেন্দ কৰিব পাৰা কথা চথা পাতি কেনে, সেই গেমৰ বাহানাতে হয় নে নহয়? এনটাৰটেইনমেন্ট এটা হ'ল, লাইক কথা বতৰাও পতা হ'ল, ষ্ট্ৰেচ ৰিলিভ হ'ল। দেন কথাবিলাক এক্সপ্ৰেছো কৰিব পাৰিলা, এনেকোৱাই আৰু। ক'ব গ'লে, এটা মানে এন্টাৰটেইনিং টাইমও হৈ গ'ল হয়নে বাৰু। চিম্পলি ক'ব গ'লে। কাৰণ আজিকালিতো ক'ব গ'লে চোৱা তুমি এতিয়া এতিয়াতো আমি এতিয়া ডাঙৰ হৈ গ'লো ন, সৰুতে বেলেগ আছিল দিয়া। খেলিব যাম ক'ব গ'লে এতিয়া টাইম থাকে, সেনেকুৱা এতিয়াতো ক'ব গ'লে- চব বিজি ক'ব গ'লে নিজৰ নিজৰ লাইফট, কোনোবাই একজামছ দি আছে। কোনোবাই কিবা কাৰণে প্ৰিপেয়াৰ কৰি আছে, কোনোবাই এনট্ৰেঞ্চৰ কাৰণে, কোনোবাই জবছৰ কাৰণে মা মাথা মাৰি আছে, কোনোবাই কিবা ডিফেৰেণ্ট কৰিব ট্ৰাই কৰি আছে চবে চবেই ক'ব গ'লে সেনেকুৱা বিজি আৰু চ এনেকোৱা আৰু মানে এটা এটা মানে ৱে দিয়ে যে আমি ক'বলৈ ম-
এইবোৰ চব এন্টাৰটেইনমেন্ট থাকি থাকিব লাগে এটা।
উম, মানুহৰ লগত জয়েন হ'ব পাৰোঁ ন, আমি সেই সেই বাহানাতে। সেনেকুৱা, এই সেইবিলাক সেইবিলাক বাদ কিনে বাৰু ডিচ এডভানটেজো আছে। এতিয়া ক'ব গ'লে সৰু ল'ৰা ছোৱালীৰ এতিয়া আমি যেতিয়া এতিয়া আমি এদল্ড হৈছো এতিয়া, এদল্ড হোৱাৰ পিছত আমাৰ মানে- ক'ব গ'লে আমাৰ মনোযোগ শক্তি, এতিয়া বাঢ়ি গৈছে। হয় নহয় সেইটো আমি-আমি বুজি পাও, উম। আমি-আমি এটা লিমিট ছেট কৰিব পাৰো।
অহ',
সেনেকুৱা, এতিয়া সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইটো সম্পূৰ্ণ ওলোটা ন।
অ', লাগে-লাগে, সিহঁতে এডিকচন কি সেইটো ভালকে বুজি নাপায় ন সেইটো।
য়েছ সেইটোৱেই, এডিকশ্যন কি সেইটো বুজি নাপায়, পিছত যাই কিনে মাক দেউতাকে লাইক দিয়ে নাই অলপ খেলক দি সেনেকুৱা এনেকুৱা হৈ কিনে সিহঁতে সেইটো বুজি নাপায় ন ক'ব গ'লে কাৰণ সিহঁতৰ সেইটো মাইণ্ডত এতিয়ালৈকে অহা নাই ন, চ সেইকাৰণে আৰু। মানে ক'ব গ'লে উম-উম, কিন্তু কিছুমান-কিছুমান গেম খেলিব দিব নালাগে, লাইক যোনবিলাক বেছি মানে অলপমান সেই হয়।
অ, আজিকালি বেটিং এপছ বোৰো আহিছে ন বেট কৰিব পৰা।
সেইটো, গেমছত গেমছত বেট কৰে, কিবা কিবি কৰে উম, বহুত সেইটোৱে। মানে তোমাৰ ক'ব গ'লে যদি মানে সৰু ল'ৰা-ছোৱালী কয় সিহঁতক বহুত এফেক্ট কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা মানে কমিউনিকেশ্যন স্কিলতে হওক বা আৰু একচুৱেলি বেছি টাইম খেলিলে সেইটো ডেমেজো কৰে ন। ক'ব গ'লে অনলাইন গেমৰ কাৰণ তুমি যিমান টাইম স্ক্ৰীণ টাইম হ'ব তোমাৰ সিমান তোমাৰ কাৰণে বেয়া। তোমাৰ আই মানে ক'ব চকুৰ প্ৰব্লেম হ'ব দেন তোমাৰ যোনটো তোমাৰ পশ্বয়াৰ হয়, বডি পশ্বয়াৰ হয় সেইটোও বেয়া হয়।
হেল্থৰ বহুত ঈশুজ আহি যায় ন। ঘৰতে বহি অকল খেলি থাকিলে অনলাইন গেমছমস হ'ম।
অনলাই গেমছ খেলিলে, তোমাৰ ক'ব গ'লে তোমাৰ পঢ়া শুনাটো এফক্ট কৰে।
অ', অ', একদম।
পঢ়া শুনাত এফেক্ট কৰে, টাইম ৱেজ কৰি দিয়ে একদম আৰু তোমাৰ ক'ব গ'লে পঢ়া শুনা মানে পঢ়া শুনাৰ লগত তোমাৰ টোপনি ক্ষতিও হয় কাৰণ যদি তুমি কি কয় এটা সৰু ল'ৰা-ছোৱালী নাজানে ন ক'ব গ'লে। টাইম কি হয়, এতিয়া আমি এডল্ট আমি বুজিব পাৰো। কথাখিনি কিন্তু ক'ব গ'লে এতিয়া সৰু ল'ৰা-ছোৱালী হ'লে সিহঁতে ৰাতিলৈকে খেলিব তাৰপিছত ৰাতিপুৱা আকৌ স্কুল যাব মনে-মনে গেম খেলিব ৰাতি পুৰা এনেকুৱা আৰু ক'ব গ'লে। সেইকাৰণে আজি বহুত আজিকালি বহুত গেমছত তোমাৰ এটা টাইম লিমিট ছেট কৰি দিছে যে দিনত থ্ৰী আৱাৰচ বা ফৌৰ আৱাৰ্ছ খেলিব পাৰিব সি সেইটো গেম, সিটো বহুত ভাল কৰিছে কিছুমান গেমছত-কিছুমান গেমছত এইবিলাক দিছে মানে ক'ব গ'লে যোনবিলাক মানে লাইক অলপমান ডাঙৰ-ডাঙৰ গেম হয় অনলাইন গেম বিলাক, সেইবিলাক এপ গেম বিলাকত মানে সেইটো ছেট কৰিছে, মই বিচাৰো যে সেইটো ছেট কৰাটো অ, লাইক চব গেমছতে সেনেকুৱা ছেট এটা কৰি দিয়ক কাৰণ ক'ব গ'লে অ, ইচপেচিয়েলি আৰু ক'ব গ'লে এজ ভেৰিফিকেচন লাগে যে এটো এজ মানে বা মানে ইচপেচিয়েল মানে যোনটো কি কয় লক থাকে, আমাৰ ফোন বিলাকত তেনেকুৱা লক যদি কৰি কেনে দিয়ে তেতিয়া অপেন হ'ব সেনেকুৱা তেতিয়াহ'লে, তেতিয়াহ'লে বেছি ভাল আৰু। ক'ব গ'লে আৰু টাইম লিমিট এটা ছেট কৰি দিও। কৰিলেও বহুত হাৰ্ম কৰে তো যিমান যি হওঁক কিয়। মানে পঢ়া শুনাৰ ক্ষেত্ৰতে হওঁক, বডিৰ ক্ষেত্ৰতে হওঁক তোমাৰ ক'ব গ'লে। আৰু তোমাৰ মানে, সেইটোৱে আৰু মানে গেমিং বেছি কৰিলে তোমাৰ মানে ক'ব গ'লে ছ'চিয়েল যোনবিলাক ইণ্টাৰেকচন ফেমিলি ফ্ৰেণ্ডছৰ লগত সেইটোও কমি যাব
ফেমিলিৰ কাৰণে টাইম ওলোৱা সেইবোৰো কমি যায় ন যদি এনিটাইম অ, ফোনতে লাগি থাকো, গেমতে লাগি থাকো।
সেইটোৱে। এনিটাইম যদি গেমতে লাগি থাকা তেতিয়াহ'লে থৰি না কি কয় তোমাৰ কিবা হ'ব না নহয় ন' ক'ব গ'লে এইটো আৰু এক্সেচিভ গেমিং উম, এক্স, অ' এক্সেচাইজ কৰক সেইটো হয় বাৰু মানে ক'ব গ'লে তোমাৰ যদি স্কুলৰ কিবা কাম-চাম থাকে স্কুলৰ ল'ৰা ছো ল'ৰা-ছোৱালী আজিকালি স্কুলৰ ক'ব গ'লে হোমৱৰ্ক এন অলপ পঢ়া-শুনাই নহ'লে সেইবিলাকো পিছ পৰি যায় গেম গেম-চেম বেছি খেলি থাকিলে এতিয়া ক'ব গ'লে অ, তোমাৰ মানে এগজামৰ পৰীক্ষাৰ এচাইনমেণ্ট হওঁক বা পঢ়া-শুনাই হওঁক পৰীক্ষাৰ কাৰণে পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'লে তাৰ পিছত পেৰেণ্টছৰ ওপৰতো হেডেক্ট ষ্টুডেণ্টৰ ওপৰতো হেডেক্ট পিছত যাই কেনে এইটো আৰু মানে বেলেন্স কৰি কেনে আমি মানে ক'ব গ'লে ল'ৰা-ছোৱালীক মানে দেখাব লাগে আৰু লাইক এনেকুৱা, এনেকুৱা মানে গেম ইণ্ডাষ্ট্ৰীজ বিলাকে উম, চব কৰক গেমো খেলক সেইটো মানে কৰা নাই চব কৰিব লাগে চব কৰিব লাগে, চব বেলেন্স কৰি কেনে চলিব লাগে। এনেকুৱা আৰু সেইটো আৰু উম', সেইটোয়ে আৰু মানে ক'ব গ'লে গেমিং ইণ্ডাষ্ট্ৰ্ৰী বিলাকে এইখিনি ক্ষেত্ৰত মানে গুৰুত্ব দিব লাগে আৰু
উম, উম
সেইটোৱে, সেইখিনিয়ে আৰু উম, সৰু ল'ৰা- ছোৱালী এইটোৱে ঠিক আছে দিয়া তেতিয়া হ'লে হ'ব দিয়া অকে অ, ৰাখিছো।